নমস্কাৰ অহ, নমস্কাৰ।
অহ, নমস্কাৰ মোৰ মাতটো শুনাাই পাইছা নে।
পাইছো পাইছো তুমি পাইছা।
অহ, মইও ভালদৰে পাইছো।
অহ, আছো দিয়া এনেই আছো মানে এ তুমি।
মইও এনেই আছো, চাহ‌ খালা।
খালো খালো চাহ খালো, তুমি খালা।
খালা অহ, মইও খাইছো।
তাৰ মানে মই উটচ্ খালো। ভীম-ভীমৰ যে উটচ্ আছে। উটচ্ মানে তাত ফল-মূল। দিলো কল আপেল তেনেকৈ ডালিম। তেনেকৈ খালো ৰাতিপুৱাৰ জলপান। তুমি কি খালা।
মই, মই বিশেষ একো খোৱা নাই ভাত খাইছো আৰু চাহ। খালো বিস্কুটৰে তাৰ পিছত ভাত খালো আৰু। তই অটছ্টো মানে কেনেকে বনাই খোৱা কোৱাচোন অলপ ময়ো খাম।
অহ। অহ, খাব পাৰা তুমি এইটো এইটো মানে আমাৰ অসমতে তৈয়াৰী হয়, হিড বিমৰ হয় উটচটো। মানে এইটো তুমি উম, সকলোখিনি ইয়াত দিয়াই থাকে মানে তৈয়াৰ হৈয়ে থাকে। মানে গুৰ আছে ইয়াত চেনি নাই। গুৰ থাকে গাখীৰ থাকে, তুমি মানে এ চাৰি চামুচ বা পাঁচ চামুচ তুমি। সেইখিনি খোৱা আৰু সেই হিচাপে এ মিলাই লৈ উম, গৰম পানীত তিয়াই থবা অলপ টাইম পাঁচ মিনিট। তিয়াই থৈ আৰু খালেই হ'ল আৰু। উম তাৰ পিছত তুমি, তোমাৰ পচন্দ অনুযায়ী ফল-মূল দিব। দিব পাৰা কল হওঁক আপেল যি দিয়া তুমি। সেনেকৈ মিক্স কৰি খাব পাৰা আৰু সোৱাদটো বহুত ভাল হয় বহুত সুস্বাস্থ্য হয় এইটো বস্তু।
অহ, আৰু তুমি গুৰ। দিয়া যিহেতু, চেনিৰ চেনিৰ অহ, জেগাত ত সেইটোতো আৰু ভাল হয় ন।
অহ, সেইটোতো একদম মানে সু-চেষ্ট। অহ, উম, গুৰ দিলে সেইটো আৰু ভালে হয় চেনীটো খালে ধৰা স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় চেনীটো।
নহয়, নহয়, একেবাৰে নহয়।
ত', তুমি খাব পৰাৰ এইটো মানে ইয়াত, আৰু ইয়াত ভীমকল আছে অসমৰ ভীম। অকলটোতো হয়, শক্তিশালী হয়।
অ ভীমকাল
উম খাবা তুমি। মানে এইটো ৰাতিপুৱা সময়ত খালে ভাল আৰু উম উম।
আৰু কি খোৱা তুমি ৰাতিপুৱাৰ সময়ত এনেকুৱা বস্তু
উ খালো কেতিয়াবা ৰুটি খোৱা যায়। কেতিয়াবা ভাতও চলে সেনেকুৱা আৰু বাকী খাবা দেই ফল মূলতটো বেছিকৈ খোৱা যায় আৰু। ফল মূল আমাৰ ছালৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণেও ভাল এতিয়া আৰু
সেইটোৱে টো।
উম বাকী তুমি কতো যোৱা নাই ফুৰিবলৈ।
মই মই এতিয়া যাম আৰু অলপ পিছত
অ'ক'ত যাবা তুমি।
হয় ইয়াতে অলপমান গুৱাহাটীৰ ফালে অলপ ওলাই যাম আৰু গুৱাহাটীৰ তোমাৰ অ অ। পাৰ্ক কেইখনত যাম
অ ইয়াততো চাব লগা বহুত আ আছে ন গুৱাহাটীত
অ বহুত আছে। অ' এইকেইখনত যাম বুলি ভাবিছো কলা কলাক্ষেত্ৰ হৈছিল
অ গৈছো বহুত আছে ন ভাল লাগে মানে মহাপুৰুষ শংকৰদেৱৰ বস্তুবোৰ মানে। বহুত ভাল লাগিছে আৰু এইবোৰ মানে মোৰ মানে লৰাটোক দেখালো এইবোৰ দেখাব লাগে লৰা ছোৱালী।
অ তেতিয়াই তেতিয়াই জনা হ'ব এই বোৰৰ কিমান গুৰুত্ব হয়
ঠিক। সেইটোৱে সেইটোৱে তেতিয়াই জানিব উম সেইবোৰ দেখালো উম সকলোবোৰ বস্তু আছে শংকৰদেৱৰ
শংকৰদেৱৰ অ', কি কয় এইটো আৰু ক'ত গ'লা তাৰে।
আৰু কলাক্ষেত্ৰ আৰু গলো বালাজী মন্দিৰ যে আছে এতিয়া যোৱা নাই বাৰু আগতে গৈছিলো উম। এ যাব দিন দিন হ'ল বাৰু ভাল লাগে বহুত ভাল লাগে পৰিৱেশটো মানে।
অ ভাল লাগে বালাজী মন্দিৰত যে সন্ধিয়াত। টাইমত যে অলপমান চাকি মন্তি জ্বলাই ক জ্বলাই যে সেই কৰে দেখিছা ন কিমান।
অ অ দেখিছো দেখিছো পুষ্পাঞ্জলি কৰে যে গধূলি সমত বহুত ভাল লাগে মানে। তুমি আহ তুমি গৈছা ন?
অ ময়ো গৈছো বালাজি।
উম বহুত ভাল লাগে মানে পৰিৱেশটো মানে বহুত ধুনীয়া আৰু মানে তম মানে গছ গছনি আছে চাৰিওফালে
অ আৰু যে ওচৰত যে ইয়াতে যে শ্বহীদ কিবা এটা বনাইছে গৈছানে?
অ শ্বহীদ বেদী মানে শুনিছো ৰবা মই যোৱা নাই যাম। শুনিছো মানে দেখি থাকো আলোকচিত্ৰবোৰত উম।
অ তোমাৰ অসমৰ বুৰঞ্জীৰ। বস্তুবোৰ মানে মানুহ বোৰৰ গুৰুত্বপূৰ্ণ মানুহ বোৰৰ এই সেইবোৰ আছে আৰু
মূৰ্তিবোৰ আছে। হয় অ বাৰু যাম বুলি ভাবিছো। মানে মই দেখি থাকো আৰু এ মোবাইলত আলোকচিত জবৰ
অ-অ-অ,
িব
বহুত ধুনীয়া আছে মানে অহ মই গৈছো তাত। যেতিয়া নতুনতে যে সেই কৰিছিলে তেতিয়াই গৈছিলো
অ' ঠিকেই কৰিছে এতিয়া যাব লাগে এতিয়া মানে কি বাহিৰত মানে কি আমাৰ। অসমতেই বহুত-বহুত ঠাই আছে ন। চাব লগা শেষ কৰিবই নোৱাৰি চাই উম তাকেই এইটো অসমখন দেখাই নে আমি বাকী কি মই কাজিৰঙও গ'লো নহয় যোৱা বছৰ।
কাজিৰঙা গৈছিলা নেকি কি-কি দেখিলাও তাত।
অ' তাত মানে তুমি গৈছানে।
কাজিৰঙা যোৱা নাই ৰবা।
অ যাবা-যাবা উ বহুত ভাল লাগে মানে মানে আচলকৈ দেখা পায় ন জীৱ জন্তুবোৰ।
অ
বত ম ফ কৰে আৰু ত গ তো বহুত দেখিলো শিঙীয়া গড়তো ৰাস্তাৰ পৰাই দেখি যাই আছো গড়বোৰ যেতিয়া কাজিৰঙা সোমাও আৰু। তেতিয়াতো ৰাস্তাৰ পৰাই মানে কথাৰ গড়বোৰ দেখি গৈ আছো আমি গাড়ীৰে এ শিঙীয়া গড়ৰ বাবে বিখ্যাত ন কাজিৰঙা। সেইটোৱে আৰু আমিতো বাঘুৰ দেখিছো
তুমি এইটো যে আছিলে বাঘ কি আছিলে এটা যে খান ৰয়েল বেংগল আহ বাঘটো যে আছে অহ,
নাহৰ-নাহৰ ফুটোকি নহয় ঢেকিয়াপটীয়া অ' ঢেকীয়াপটীয়া এইটো দেখিছো এইটো, হয় হয় হয় হয় মানে আমাৰ গাড়ীৰ সন্মুখতে আহি গৈছিলে ততো বহুত ভয় খালো গাড়ী খন পিছে গৈ আছে তেওঁ মানে উম, ড্ৰাইভৰ দুজনে আৰু কৈছে গাড়ীখন পিছে পিছে পিছে গৈ আছে তেওঁ তেওঁ ভয় খোৱা নাই তেওঁ দেখিয়ে থাকে আমি আৰু বহুত ভয় খালো। তাৰ পিছত আৰু লাহে লাহে আৰু বাঘটো তলত নামি গল আৰু একো নকৰিলে আৰু
অ তোমালোকে ভাল আছিলে ভাগ্য়খনন তুমি দেখিছা ওচৰৰ পৰা দেখিছা একেবাৰে
ওচৰৰ পৰা দেখিছো আৰু ইমানেই ভয় লাগিলে মানে উম, ফটো মানে ফটো কৰিবলৈ নোৱাৰো মোবাইলটো ওলাবই নোৱাৰিলো মানে ভয়ত কঁপি আছো মানে ইমান ভয় লাগিলে আৰু গাড়ীখন খোলা ন জীপখন মানে ভয় লাগে যদি কিবা। অঘটন হৈ যায়
সেইটোৱে আৰু ক'ত গ'লা তাৰে আগ ত তুমি মন্দিৰ চন্দিৰ দেখিছিলা নেকি ওচৰত আৰু
অ' দেখিছো মন্দিৰ মানে বুঢ়িআই এটা মন্দিৰ আছে। যে বঢ় হালধি বাৰী উম, হয় হয় হয় হালধীয়া বাৰী। অ ত সেইফালে গ'লে মানে তাত মানে তাত পথচাৰীবোৰ ৰখে সেই মানে গাড়ী বোৰ ৰখি তাত সে এটা লয় আৰু অ যাব লাগে বহুত মান্যতা আছে। মানে মহাত্মা আছে এই মন্দিৰটোৰ মানে।
তাৰপিছত আৰু আহোতে আৰু তুমি সেইটো দেখি। দেখিছানে নগাঁওৰ মৃত্যুঞ্জয় মন্দিৰটো যে সেইটোও দেখিছানে যোৱা বছৰ গৈছিলা কাজিৰঙা যোৱাতে দেখা পা পাই বোলে।
আমি কাজিৰঙা যোৱা বছৰ যোৱা নাই তাৰে নেক্সট বছৰো গলো। কাজিৰঙা ইয়াৰ দুই বছৰ আগত গলো। তাক ইয়াৰ নেক্সট বছৰ নগাও গলো আমি তাতাত আৰু। মহামৃত্যুঞ্জৰ মন্দিৰটো তুমি জানে নাই এইটো মানে পৃথিৱ ভিতৰত আটাইতো ডাঙৰ শিৱলিংগ হয়।
অ - অ বহুত ডাঙৰ হয় মই যোৱা নাই বাৰু কিন্তু দেখি থাকো আৰু মানুহ বোৰৰ ত' সেনেকেই আৰু।
আৰু তাত নগাঁওত মানে আমি বৰদোৱা গলোঁ। মহাপৰুষ শ্ৰীমন্ত হয়- হয় মাধৱ শংকৰদেৱ। এইবোৰ চালো আমি, উম। বহুত ভাল লাগিলে বহুত ডাঙৰ হয় মানে এলেকাটো।
আৰু বোলে বৰদোৱাত ক'লে তোমাৰ একদম অসমীয়া সাজ পাৰ পিন্ধি যাব লাগে।
অ হয়, হয়, হয় আমি মানে লৈ গৈছো ঘৰৰ পৰা অসমীয়া সাজ তাৰ পৰিধান কৰিছো।
পুৰুষ সকলে বোলে ধুতি পিন্ধি যাব লাগে ন।
অ, হয় ধুতি পিন্ধিব লাগে উম, মোৰ স্বামীয়ে পিন্ধিছে ধুতি। এনেকুৱা আমি আৰু গোটেইখিনি লৈ গৈছো মই চাদৰ মেখালা পিন্ধিলো অসমীয়া সাজ-পাৰ।
অ - অ সৰু ছোৱালী সৰু ল'ৰা ছোৱালী বোৰো কি সি যাব লাগে নেকি?
অ পিন্ধালে ভাল আৰু মানে মই মোৰ ল'ৰাটোকো মই মানে তেনেকুৱা। উম পে পেণ্ট পিন্ধাই দিছো পাই যে অলপ বগা। বগা সাজপাৰ এনেকুৱা আৰু। অ, সেনেকুৱা দুটি পেইণ টাইপৰ ধৰণৰ।
কিন্তু ভালেই হয় তাতে এইটো নিয়মটো বনাইছে তেতিয়া চবে মানুহ মানেই আৰু ধৰা নহ'লে।
হয় হয় হয় মানুহটো বহুতে হয় দূৰ দূৰণিৰ পৰা আহে মানুহবোৰ চাবলৈ।
অ', অ', অ।
লৈ আহে দূৰণিৰ পৰা।
সটো বুত জন বিখ্যাত আৰু আজিকালি কিবা অ, চৰ - চৰকাৰে বনাইছে ন অলপমান।
বনাইছে বনাইছে, অঁ তুমি কাপোৰ সলোৱা ৰুম এক্সটা এক্সটা কৰি পাবা মানে ধুনীয়া। চাফ চিকুণো বৰ ধুনীয়া আৰু মানে ধুনীয়া লাগিছে আৰু গৈ। বহুত ধুনীয়াাকৈ দেখিছে মানে।
অ।
ভাল লাগে যাবা তুমি।
অ - অ যাব লাগিব।
অ', আৰু এইবাৰ ভাবিছো ৰবা এইবাৰো যাব লাগিব যোৱা নাই। এইবাৰ মোৰ ল'ৰাৰ পৰীক্ষা শেষ হ'ল এইবাৰ বন্ধত চাও ক'ত যাও গলে ভাল হয়। তাকেই ভাবিব মানে আছো আৰু তুমি কি কৰিছা?
তোমাৰ বৰদোৱা মানে নগাওত আছে ন। অসম, নগাঁও ডিষ্ট্ৰিক্টত আছে।
উম তুমিতো নগাঁৱত বৰদোৱাত গ'লে। মহাবন্দুজনো যাব পাৰিবা একেলগে।
এইটো তোমাৰ জানানে প্ৰথম নামঘৰ হয় বুলি। অ, প্ৰথম নামঘৰ হয় বোলে এইটো।
হয়- হয়। যাবা যাবা বহুত ভাল লাগিব।
আৰু আৰু বহুত অ, মহত্ব আছে ইয়াৰে মানে। আমি কিতাপবোৰত পাওঁ যে।
হয় - হয় আমি পঢ়ি আহিছো ন সৰু পৰা কিতাপত পাইছো। তেতিয়া নিজে মানে তুমি দেখা পাবা চকুৰ আগতে আৰু ভাল লাগিব। আগৰ কথাবোৰ মনত পৰিব উম, যাব যাব মানে পৰিৱেশটো বহুত ধুনীয়া লাগে আৰু মানে একদম মানে আৰু তাত পুখুৰীটো আছে ন। অ, শংকৰ দেবৰ যে। সটো মানে কাষ ইমান ধুনীয়া বতাহ বলি থাকে বহুত ভাল লাগে আৰু মানে। তাত বহি আছো আমি।
অ অ।
পৰিৱেশটো মানে গছ-গছনিৰে ভৰা। ভাল লাগে, হয় হয় বহুতেই ভাল লাগে।
তোমাৰ তাতেতো শংকৰদেৱৰটো জন্মস্থান হয়।
হয়- হয়।
আতা
জন্মস্থান হয় বৰদোৱা বুলি কয় নগাওঁ বৰদোৱা। এতিয়া আৰু
আৰু আৰু বৰপেটা কৈছা নে নাই বৰপেটাৰ সত্ৰ।
অ, বৰপেটা মানে গলো দিন হ'ল যাবলৈ।
অ, সত্ৰত গৈছ নে নাই বৰপেটাত যে সত্ৰত।
সত্ৰ - সতত যোৱা নাই মই তুমি গৈছা।
তাতে মই অ গৈ পাইছো তাতে এবাৰ, তোমাৰ তাতে যে হলীৰ কিমান ডাঙৰক হয় ন।
অ হয় হয় জানো জানো এইটোতো বিখ্যাতে হয় এইটো গোটেই অসম বিখ্যাতে হয়।
তাত হয়।
ব বটাৰ হলী
তাতে আৰু বহুত দিন হয় আমাৰ। তে দুদিন হয় ন তাতে অলপমান বেছি দিন হয় আৰু।
হয় হয় হয়, হয় হয় শুনিছো শুনিছো সেইটো বিখ্যাতে হয় ন।
অ, বহুত বিখ্যাত হয়।
উম, তুমি কেতিয়া গ'লা।
মই, হ'ল সময় হ'ল অলপ।